হেল্লো' শুনিছা। অঁ'অঁ'অঁ'
আহ কি কি কৰি আছা?
এইটো টোপনি গৈছে তাকে অকনমান হেৰি কৰি লৈ আছো টোপনি নিয়াই পেলাই বোলো ভাতকেইটাকে বনাওঁ গৈ।
উম, এতিয়া সন্ধিয়া হব হৈছে ৰাতি শুব।
দেই সেয়াই এতিয়া টোপনি গৈছে ৰাতি সেইদ সিদিনাখনো একেবাৰে মানে ৰাতি সেয়া এটা বজাত শুইছে। এতিয়া উঠাই আছো সেই টোপনি। বোচ তই এ টোপনি গল এতিয়া টোপনি গ'লে আকৌ ৰাতি নুশুৱে।
উম।
তাই ভাত পানী খাইছা নে নাই এতিয়া?
এই ভাত মানে কি আৰু খাবলে ভালকে মন নাযায়।
উম।
শান্তিত লাগি থকা।
সেই জ্বৰটো উঠা কিমান দিন হ'ল এতিয়ালৈকে তোমাৰ?
উম, যোৱা মংগলবাৰে ৰাতিয়পা উঠিছে।
হেৰিও কৈ নাছালা কিয় জণ্ডিছৰ?
নহয় মানে কি হ'ল হেইয়া তোমাৰ ঠাণ্ডা সেইকেইদিনত কি হৈছে স্কুলৰ পৰা আহো আহি লৈ পেলাই লগতে গা ধুই দিওঁ। তাৰপিছত ইনেও ধৰা গা চা বিলাক বেয়া লাগি থকা আছেই। চাইনাছৰ প্ৰব্লেম আছে, তাৰিছত তোমাৰ ভাইৰেল জ্বৰ হৈ থকা নাই জানোঁ? মানুহবোৰৰ।
উম।
তাৰপিছতে সেয়া ভাইটিও আহিছিল যে ভাইটিওতো জ্বৰ হৈছিলে। তাৰ লগতো সেয়া থাকা মেলা, তাৰপাছত সেই সেইদিনাখন আক আকৌ মামাহঁতৰ ঘৰলে গ'লো যে ৰাতিপুৱা সময়ত তোমাৰ গা পা ধুই হেৰি হৈছে এইয়া মুৰ চুৰ তিয়াই গা ধুলো ৰাতিপুৱাই, গৈ লৈ পেলাই আকৌ সেয়া যেতিয়া মানুহ হেৰি হোৱা, খৰিচৰি দিয়াৰ পিছত আকৌ ধুইছো। ধেই পেলাই মোৰ এনেও গাত তো বেয়া লাগি আহিছিলে তাৰ পাছত তাতে এ চিত শুলোঁ।
উম।
তাৰপিছত ৰাতিপুৱা সময়ত উঠি লৈ তাৰপিছত একো খোৱা বোৱা নাই ন দুদিনকে। তাৰপিছতে আহি সে সেইদিনাখন সেয়া ৰ'দে ৰ'দে আহিছোঁ ৰ'দে ৰ'দে আহি আৰু গা ধুই দিছোঁ আৰু সেইকাৰণে পাই গৈছে।
মনে কিয় কল
এনেও মানে গাটো বেয়া লাগিয়ে আছে, উম।
আকাংক্ষা যে তাৰ মাকো তেনেকুৱা হল মানে গাতো প্ৰথমতে বেয়া বেয়া এই যেতিয়া জ্বৰ হ'লে মানে খুব বেছি একে তিনি চাৰিদিন তেনেকে বা এসপ্তাহ কিন্তু তাৰ যে দুসপ্তাহ পাৰ হৈ গৈছে গোটেইজনী এনেকুৱা জ্বৰ মানে কবলৈ ভাষা নাই গোটেই তেল মালিছ কৰিও তত পোৱা নাই, ঔষধ ইমান খাইচ চিভিলত এডমিট হৈ আহি চেলেন বেজি লৈয়ো ভাল নহ'ল।
মই আকৌ এতিয়া জ্বৰটো নাই এ, পাতলকে অকণ মান। আৰু মোৰ আকৌ হেৰী যে তোমাৰ শুই থাকিব মন যোৱাটো হোৱা নাই নহয় জণ্ডিজ হ'লেতো শুই থাকিবলেই মন যায়।
নহয় কিছুমান আকৌ বেলেগ বেলেগ লক্ষণো আছে নহয়।
লক্ষণ বেলেগ নহয় মোৰ আগতে হওঁতে আগতে হওঁতে মোৰ সেইটো আছিলে।
উম, নহয় এতিয়া জ্বৰটো এৰিছে যদি এৰিছে দিয়া নহলে। তাৰ আকৌ হেৰি হৈ গল উঠিব নোৱাৰা হৈ গল, মানুহে ধৰি ধৰি নিব লাগে এনেকুৱা।
উম প্ৰথম দিনাৰ তাৰ পিছদিনা মোৰো হৈছিলে। উম মই আকৌ লৰটো হোৱাৰ কাৰণে হৈছিলে।
উম উম এ এতিয়া হেৰি যে বহুত দিন হেৰি যে। সেনেকে নাখায় নাখায়। থাকোতে অলপ।
হাততে মানে মোক কি। জানা এ এই জ্বৰ টো মোক এতিয়া উঠিছে লাষ্ট টাইম ক্লাছ ফ'ৰত থাকোতে উঠিছে এইটো জ্বৰ। এনেই মোৰ জ্বৰ উঠে ভিতৰি ভিতৰি উঠে চকু পুৰে অকমান তাপ নিচিনা হয়। নৰ্মেল থাকে মানে গাটো শান্তি কৰে বিষাই। এনেকুৱা ধৰণে হয় কিন্তু মানে ইমান বাহিৰ। হৈ যোৱাকে মানে ক্লাছ ফৰত উঠিছিলে আকৌ এতিয়াছে মই হোৱাৰ কাৰণে বেয়াও পোৱা নাই মানে হ'বও লাগে মাজে। অ। তেতিয়া মানে মই ওলাই যোৱা দেখি সেইকাৰণে বেয়া পোৱা নাই কাৰণ ওলাই নগ'লে মানুহৰ এনেকুৱা হয় কতনো জ্বৰ। কিনো হৈছে তেনেকুৱা হে হয় নেদেখালেকে মানুহৰ বেমাৰতো নেদে। খালেকে বিশ্বাস নহয় নহয়। সেইকাৰণে মই বেয়া পোৱা নাই ওলাই আহা। কাৰণে হি কৈছে কৈছে মই তোমাক কোৱা পা। অ মই কৈছে মই তোমাৰ এনেকুৱা জ্বৰ এইবাৰ প্ৰথম পাইছো।
এ নয়নে কৈছে আৰু।
অ সেনেকুৱা হোৱা। এনেকুৱা হোৱা মই তোমাক পোৱা নাই অ। ভয় খাইছ মানে কি ভুল বকাৰনিচিনা অকণ সেইটো দিনত।
উম।
গৰম পানী অ। গৰ গৰম পানী দি ভৰি চৰি ধুলেও তোমাৰ ওপৰলে মাৰি পঠোৱা যা নাই আৰু ব্লেংকেট। খন যে লৈছো মই ঠাণ্ডা উঠা জ্বৰ উঠিছে ই ফেন লৈ আছে মই। ঠাণ্ডাত থাকিব পৰা নাই চ ব্লেংকেটখন দাঙি দিলেও যিটো তাপ মাৰি আহে ওচৰত থকা মানুহৰ গাত। যায় মানে সেইটো তাত। তেনেকুৱা হৈছে ইমান ইমান গৰমত ব্লেং। কেত লৈ আছিলো আৰু এতিয়াও ফেনৰ। পিত ভালকে ল'ব নোৱাৰো নহয় এতিয়াও।
উম। মই ভালকে সম্পূৰ্ণ তাতে হেৰি খোৱা বোৱাটো ঠিক হলে এনেই ভাল হব বাৰু। খোৱা বোৱাটো ঠিক হোৱা নাই যে সেইটো কাৰণে। খাব মন নগ'লেও জোৰ কৰি খাবা ৰো অলপ।
খাইছো বাৰু কিন্তু সেয়া মানে মুখৰ টেষ্ট একো নাপাওঁ।
উম উম।
মুখৰ তেজ নাপা মানে ডিঙিত জ্বলা যদি। খাওঁ বেছিকে জ্বলা বেছিকে খালে ডিঙিটোতে জ্বলাটো ধৰা লাগে।
মুখনৰ নালাগে আৰু।
মুখন নালাগে একো তেনেকোৱা হৈছে। গয় টেষ্ট দুপৰীয়া খালো।
কি বনালে।
দুপৰীয়া কি বনালে মানে আজি যে হে হেইয়াতটে দেখালো যে আৰু ইয়াৰো আল্টছ। চাউণ্ড কৰিছিল নহয়
কাৰ
উ এ আমা ন
অ কি হল তা
আল্ট্ৰাছাউণ্ড মানে সে তাৰ এ পেচাব উম হেৰি পেচাবৰ দ্বাৰত তেনেকে কিবা বিষ হৈছিলে প্ৰথমতে তাপিছতে পেটটো মানে অকমান হেৰি লাগি থাকে এতিয়া সিদিনাই মাজত টেই দেখাইছিলেগে দেখাওঁতে তাৰপিছত ইউৰিনটো টেষ্ট কৰিব দিলে আৰু আল্ট্ৰাচাউণ্ড এটা কৰিব দিছিলে ইউৰিনটো সেইদিনাই টেষ্ট কৰি আহিলে আল্ট্ৰাচাউডটো কৰা নাছিল
উম
আজি সেইয়া কৰিবলৈ সেই ৰাতিপুৱাই গৈছো ন আজি
অহ
ৰাতিপুৱাই গ'লো যে সেই গৈ লৈ পেলাই হেয়া মইও সেয়া দেখাইছো আৰু সিও সেয়া আল্ট্ৰাছাউণ্ড কৰিছে কৰি পেলাই ভাত মানে তাত তে আছো
সেই দিলে ৰিপৰ্ট দিলে
এ ইউৰিনৰ ইনফেকচন আছে তাৰ অ দিলে
অ
ইউৰিনৰ ইনফেকচন কাৰনে হৈছে সেইটো ইনফেকচন আগতে মোৰো হৈছিলে উম দিছে মেডিচিন
উম
আছিল মানে এ ঘৰত যে আছিলো যোৱাবাৰ অকলে আছিলো নহয় ই নাছিলে তেতিয়া তেতিয়া হৈছিলে তাৰপিছতে মই যেতিয়া তাত আছিলোঁ মই গম নাপাওঁ যে মোৰ ইউৰিনৰ ইনফেকচন হৈছে পেছাবত তে তেনেকে আছো যেনিবা তেপ চেত বিষাই মানে মাজে সময়ে পেট বিষাই পেট বিষ ভাল হলে জ্বৰ হয় এনেকে এনেকে থাকে মানে মই ভাবা নাই, ইও ধৰা নাথাকে তেতিয়া মায়েহঁত আছে। মায়ে হঁতেও মানে কয়, কিয়নো জ্বৰ উঠে, এনেকে কয়! কিয়নো পেট বিষাই। দাদাই, দাদাই আকৌ কয়, মছলা, চছলা খোৱা বেছি হয় কাৰণে হয়। মই বোলো ইয়াতনো কত মছলা পাইছো মই, আপোনালোকে যি নিছে সেয়াই খাইছো। তাৰ পিছত ধাৰ বস্তুতো হৈ আছে বেলেগ! তেনেকে বুলি কয় কাৰণে মই হলেও অ মই হ'লেও মানে নকওঁ আৰু তেনেকে কাৰণ কোৱাৰ লগে লগে আকৌ যদি কয় এই তেল মছলা বেছি খোৱা কাৰণে হৈছে বেয়া লাগে ন সেইকাৰণে কোৱা নাযায় উম কোৱা নাযায় তেনেকেই থাকে তাপাছতে মানে মই নিজৰে মানে অশান্তি লাগে মান আৰু দিয়াচোন বেলেগক তেনেকে আজি বোলে পেটৰ বিষ, কাইলে বোলে জ্বৰ, কৰবলৈ বেয়া লাগে নহয়। চব সময়তে যিবান হৈ থাকিল। নহয় ভাবিবও পাৰেই, মিছাকে কৈছে নেকি, কাম কৰা হেৰিয়ত কৈছে নেকি এনেকে মনলৈ আহিব পাই ন ন নতুন হিচাপত মই তেতিয়া নতুন হিচাপত! তা ইও নাই তেতিয়া। তাৰ পিছত এইটো গম পাইছিলে ৰাত সি ঔষধো দি পঠায়, এই জগন্নাথ মৰিগাওঁত কৰে যে, কাহ হাতত তেনেকে ঔষধো দি কৰি পঠায়, তাৰপিছত নাই থাকিলে। তাতে থাকাৰ পিছত সি এদিন আহিলে! আহি লৈ পিলে মোক, সেই জাগীৰোড লৈ গৈছিল যে, ডক্তৰ দেখাম বুলিয়ে লৈ গৈছে। তাত গৈ ডক্তৰক দেখাওতেহে তেতিয়াহে ওলাইছে জানানে, পেচাবৰ ইনফেকশচন বুলি। এতিয়া কিছুমান চবৰে চিমটমচ বিলাক বেলেগ বেলেগ হয়। এতিয়া মোৰ বোলে পেচাব জ্বলা-পোৰা কিবা-কিবি হৈছে। একো নাই, গতিকে মইনো কেনেকৈ গম পাম যে মোৰ পেচাবৰ ইনফেকচন হৈছে বুলি।
সেইটোৱে হয় আকৌ।
খুব লাগে সেই তেতিয়া প্ৰথম প্ৰথমত মই চাদৰ-মেখেলা পিন্ধি থাকিব লগা হয়। খুব গৰম লাগে মই সেইটো গম পাওঁ।
উম।
অশান্তি লাগে মানে। সহ্য বাহিৰত। তাৰপিছত সেই ডক্তৰ তেতিয়া দেখাওঁতে মানে কৈছে আৰু গৰমটো কমকে লগাবা। মই এতিয়া কি বুলি কম আৰু তাত চাদৰ-মেখেলা পিন্ধি থাকোঁ। গৰম সেইকাৰণে বেছি লাগে বুলি ক'ব নোৱাৰোঁ। তে ক'ব নোৱাৰো দক টক লাইট কাপোৰ পিন্ধিবা বুলি কৈছে আৰু মুঠতে। লাইট কাপোৰ পিন্ধিবা তেনেকে বুলি কৈছে। মই কু তেতিয়া দেখাবলৈ যাওঁতে কুৰ্তা পিন্ধিয়ে গৈছোঁ। তাৰপাছত তাৰ টাত সেই তাৰ ৰুমত দুদিনমান থাকি। তাৰ পিছত সেই বাহিৰে বাহিৰে ঘৰলৈ গৈছিলো যে। ঘৰত ধৰা আকৌ সেই নৰ্মেল কাপোৰ-কানি পিন্ধা হৈ গলো ন! ঘৰত যি পিন্ধো। তাৰপিছত আকৌ ভাল হৈ গল। তাৰপিছত ইয়াত আক আকৌ এই যোৱাবাৰ এই উম উম হে এইয়া অলপমান হেৰিয়াত? আগষ্ট উম আগষ্ট, ছেপ্টেম্বৰ ইয়াত যে আছিলো? এই কলেজৰ অপেনিং হোৱাৰ পিছত তেতিয়া আকৌ হৈছিলে তেতিয়া।
উম!
তেতিয়া আকৌ হৈছিলে। তেতিয়া আকৌ হোৱাৰ পিছত তাৰ পিছত তোমাৰ সেই তেনেকে অলপ দিন থাকিলে।
উম।
এতিয়া আকৌ যেনিবা নাই আৰু দেই।
উম!
মানে মই গ'ম পাইছো। যেতিয়াই মোৰ গৰম ভাৱটো বেছি সোমাই আৰু তুমি চাবাচোন উম চব মানে মই সেইটো কবলৈ যোৱা নাই চবৰ অভিয়াসৰ লগতো কথা কথা আছে আৰু চবকে চব বস্তুৱে নামানে হয়। চাদৰ মেখেলা পিন্ধাৰ লগকে পেইট টিকুট পিন্ধা, মেখেলা পিন্ধা, গোটেই পাক খাই থাকে হাৱা বতাহ তাই একো নোসোমাই। উম হাৱা-বতাহ এটা নোসোমাই আৰু মোৰ তেনেকে পিন্ধা অভ্যাসো নাই। গতিকে মানে মোৰ বেছি চিও গৈছিলে তেতিয়া।
উম।
তাৰ পিছতেটো নাইটি-চাইটি পিন্ধিবলৈ ললো। মই তাক নাইট পিন্ধো এতিয়া।
এ দেশ সকলোৱে নুবুজে নহয় সেইটো।
উম তাৰ পিছত সি ইও কলা যে তাৰ পিছত পিন্ধা নাইকি কোনেও নকয় এনেকে বুলি ক'লে।
উম উম।
তাৰপিছত আহি তেতিয়া তাত নাইটি পিন্ধো। এতিয়া ইয়াত ধৰা নাইটী বুলি কথা নাই আৰু। ফ্ৰক-চকো পিন্ধি কৰি থাকিব পাৰি যেতিয়া ইমান হেৰি নাই।
উম উম উম।
কিন্তু এই তাৰ আছে হৈছে অকন উম তাৰ প্ৰব্লেমটো হৈছে। উম! তাৰ প্ৰব্লেমটো হৈছে মানে কি এতিয়া হাঁহৰ লগতে দৌৰা কৰা কৰি থাকিব নালাগে জানো।
গ অ গৰমত গৰমত।
নামটো সোমাইছা। আৰু ভিতৰি জ্বৰ চ্বৰ থাকিলে মানুহৰ পেচাবৰ ইনফেকচন হয়
উম উম
কিছুমানে জ্বৰ বিলাক বাহিৰলৈ যেতিয়া ওলাই নাহে মোৰ ধৰা আগতে সেই জ্বৰ বাহিৰলৈ ওলাই নাহে এই তেনেকুৱাত পেছাবৰ ইনফেকশচন হয়
উম দিয়া ভালকে মেডিচিন চেডিচন খাই কৰি লোৱা আৰু তাকো খাব দিয়া ন
উম উম
আৰু সে সেয়া হলে বেছি জ্বলা পোৰা খাব নিদিয়ে চাগৈ ন
খাব নালাগে অ নৰ্মেল খাব লাগে উম পানো বেছি খাব অ পানী বেছি
উম ভাত পানী কোনে ৰান্ধিব
আজি জানো কি কৰা যায় এই কেইদিন সি কৰি আছে মই কৰাই নাই
উ মোৰতো দাঙিব পাৰিছ নে নাই আকৌ হেল্ল'
অ মোৰোতো থাকে দ তেনেকুৱা
উম সেকে উঠিয়াই নিদিবা আৰু তাত নাধে
অ সেই তেতিয়া মাথা ঘূৰাই অ
উম উম হব
উম উম